আহ।
আহ।
শুনিছ নে।
শুনিছোঁ।
অ কি কৰিছ।
এ গাহৰি দানা দিছিলোঁ। কি? গিটাৰ পাইছে।
উ গধূলো ওলায় গ'লো আহি পেলা। সেই ভাত মান খালোঁ খাই পেলাই এই এনেই আছোঁ আৰু শুনিছ নে।
অ অ শুনিছোঁ। হেই কঠীয়া শেষ নহ'লে। গাহৰি দানা দিছিলো গাহৰি।
অ গাহৰি দানা দিছ অ এতিয়ানে।
হা অ
অ আহ ডাঙৰ হৈ হৈছে চাগে অ।
ডাঙৰ হৈছে অকমান। এতিয়া কেইমাহ হল জানো অনা তিনিমাহ মান হৈছে নেকি।
অ অ।
ন তিমীমাছ।
অ তিনিমাহ মান হ'ল চাগে।
উম।
আমি কঠীয়া তুলিলোগে কালিও তুলিলো আজিও তুলিলো একেবাৰে পুৰা বিষ। গা পা ধুই বোলে বিছনাখনতে কৰিছিলো মায়ে বোলে কিবা এটা খাই লওঁ বুলি ক'লে।
অ সেয়ে আমি এফালে গৈছিলো। মমাই ঘৰলৈ গৈছিলো মামাইহতৰ ঘৰলৈ গৈছিলো মালিকৰ মমাইকৰ ঘৰলে। তাপা হেৰি অকণমান আক আমি খোজকাঢ়ি গৈছিলোঁ গোটেইজনী গ'লো তিনজনী এ হেৰি সউবাইদেওৱে কিবা পইচা উলিয়াব পাৰি তাৰমানে সেতঘৰত ফিংগাৰ প্ৰিন্ট দি পেলাই তাত উলিয়াব পাৰিম বুলি ভাবি পেলাইগৈছিলে তাৰপা কাম নহ'লে আজিকালি হেনো তিনিবাহে হয় হেনো ফিংগাৰ প্ৰিণ্টৰ তিনিবাৰ যদি একচেপ্ট নকৰে হেনো আকৌ নেক্স আকৌ কৰিব নোৱাৰি বোলে
অ কিবা কতে নিমিলিলে মানে
আঙলি নিমিলিলে
উম
তাৰপা সেইকাৰণে নোৱাৰাই লৈ এনেই কথা পাতি পাতি গুচি আহিলো আৱ
অ কথা পাতি লেকচাৰ মাৰি গুচি আহিলি আৱ
উম আমাৰ আমাৰ ঘৰত নাই এতিয়ালৈকে ভাল কে ফুটাই নাই অকল মাটোহে কয় আৱ মে বুলি কয় আৱ কিয়জানো ইমান দিন হলে দুবছৰ দুবছৰ পাৰ হৈ গ'ল নহয়
মাকে বকে কথা নাপাতে চাগে
পাতে ছোন মাকে
অ বান মা
পাতে মাকে নাপাতিলে নো আমি বোলাক অ আমিবো দেখোন থাকো এই দেখোন একেৰাহে কথা পাতি পাতি অ বাইদেৱে হেৰিয়কে ডাঙৰ বাইদেউৱে হেৰি বেটা ভাগ কবিতা বোৰ গাই গাই থাকে শুনি থাকে সেইবোৰ
উম
সোমাই থাকে
উম
হওঁক বুলি এক দুই সেইবোৰ হে কৰি থাকে বেটাক শিকোৱাৰ লগতে তোৰ দেখোন নাহে নোকোৱাই ছোন একো
উম
অঁ এনেকেহে কৈ থাকে
অহ
তাৰপৰা সেই জানো কেতিয়া শুধে এতিয়া দেৰি লাগিছে আক দেৰি লাগিছে উম ফুটিব লাহে লাহে খালি বেলেগ শব্দ একো নকও অকল অকল মাটোহে আৱ অ সেইকাৰণেহে আকৌ এতিয়া ছোৱালীবোৰ সোনকালে হয় বুলি কয় এতিয়া এই আকৌ বেছি হে লাগিছে চোন লৰাবোৰে সোনকালে ফুটে লৰা মানে এই সমান লৰায়ে ফুটিলেগে ইয়াত কিছুমান তাৰপা এভাগওৰ মানে ফোটা নাই এতিয়ালৈকে
একে
আমাৰ নেমু জোপা যে লাগিছিলে ধেৰ লাগিছে নহয় আৱ তাৰপিছতে হেৰি কি বৰষুণ দি দি অকমান হাউলি গ'ল।
এ হেৰি কিবা ঢুকা দি দিবি ঢুকা দি দিব লাগে।
অ দেউতা কৈছে অ দেতা কৈছে এনেকে হাউলি যায়ে হেনো এনেকে ক ডাঙৰ হবলে
অ এ এনেকে দুফালে দুটা খুটা দি পেলাই মাজতে দাৰ নিচিনাকে চোৱাচা প পকে যে তেনেকে দি দিব লাগে অ উঠাই উঠাই দি দিব লাগে। অ উঠাই দিব লাগে নহলে মাটিত পৰি থাকিব নহয় মাটিত পৰি থাকি থাকিলে আকৌ মাটি বা মাটিৰ পৰা
অ লাগি থকাাব আকৌ হেৰি হৈ যাব নহয় ন বাকী বেয়া হৈ যাব নহয় সেইবোৰ সেইটো কাৰণে আজি পথাৰত আজি পথাৰত একিবাৰ হেৰি কৰি থাকোতে গ'লো নহয় পথাৰতে ইফালে ওলাই ইমান দনিকনা মোৱা মাছ ঘূৰি ফুৰিছে নহয়।
এ
তাৰপিছত ইমান এলাহ লাগিছে কেতিয়া আৰু হেৰু তুলি হয় সেইখন যেন লাগিছে। তথাপি সেইফালে যাওঁতে মই বোকাত নামি আকৌ দৰিকণা মাছ এটা পাল। আকৌমোৱা মাছ ধৰিব পানী বেছি আকৌ
অ
তাৰপিছতে আকৌ আমাৰে কি খেতিকা মানুহ ঘৰ ল'ৰাটো সি আকৌ দৰিকণা এটা পালে সেইটো দিলে মোক দুটা মাছ দি পঠিয়াইছে আছে আৰু
অ আজি পিচ পিচ কৰি পেলাই চাৰিটাহে চাৰিটা দু পিচ পিচ কৰিলে হৈ যাব চাৰিটাহে মানুহ
অ এতিয়া আকৌ মাকে যাওঁতে এতিয়া হেৰি ফোন কৰিবলৈ লওঁ দেই মই বোলো হেৰি তাৰপিছত মানুহজনীও চাৰিটা মান দি থৈ গৈছে এতিয়া পাই বেলাই।
অ তেতিয়হ'লে এটাকে পৰিব।
উম দেতাহত দয় হেৰিলে গৈছ ন দেৰি মানিলে
অ উ মাও গৈছে।
না জমা আছে।
ছোৱালী লগত গৈছে।
অ ছোৱালীয়ে গৈছে দেৰাৰ লগতে বাগলাই গৈছে
পুৰা ভাগৰ লাগিছে চাগে আজি কালি আজি অকনমান হ'লেও উম ভাগৰো অকমান কমকে লাগিব কালি বেছিকে লাগিছিলে
অ তথাপিও লাগিছে বা ভাগৰ
অ ভাগল আকৌ আহি পেলাই একৌ কাম কৰিব মন নাযায় আকৌ
অ কাইলে আকৌ হেৰি আছে কি বুলি কয় আজি খিনি আছে সেইখিনি আকৌ চুটি আছে
উম আমি আমাৰ যে সেই পথাৰ পৰা আহ ঠি লৈ পেলাই তাৰাছতে ঘৰত আহি পাও সি বাচন একদম কৈ থৈ দিয়া সেইখিনি থব লাগিব। খাই খাই দিনৰ দিনটো খাই খাই থকাবোৰ গোটা গোটা যায় আৰু তাৰপাৰ আমি সন্ধিয়া সময় সেইবোৰ ধুম আৰু ধুই পেলাই আকৌ ভাত বনাবলে হ'ব আৰু
উম ভাল হবলৈ নাপায়ে আৰু
অ ভাগমই
উম আমাৰ আগতে সেইবোৰ তেনেকোৱা হে
উম
পথাৰ পৰা আহিম আমাৰি থাকে ঘৰৰ পথাৰ পৰা অহা যে। ঘৰত থকা জনিহে খং উঠি থাকে কাম কৰি কৰি আমনি লাগিছে বুলি
খনে খং লাগে আলহী ঢৰ আহিলে আমু আহেনে তামুো আহেনে বুলি কয় চাহ পানী দিছো আমু সেনেকে ক'ব আৰু সেইয়া আমাৰ তাৰপা না সেই গোল নেমুজোপা কিবা লাগিছিল যোৱা বছৰ ছটা সাতটা মান লাগিলে নহয় এইবাৰ আকৌ নাই
অ অহা অহা বছৰ লাগিব
অ সেই এতিয়াতো ভাত কেৰেলা আৰু কোমোৰাই হেঁচা মাৰি ধৰিলে আকৌ লাগিছিলে যদিও
অ লাগিলে হেতেন এইবাৰ নালাগে আহ গ'ল হব লাগিব যেতিয়া সে হ'ব লাগিব লাগে আমাৰ দিনটোতে পিছফালে আজি লাইটটো জ্বলিয়ে থাকিলে
পাহৰিয়ে থাকিলে আক নমাবলে
অ হেৰি ন নোৱা নহলে তাৰপিছত এতিয়া আহি পাইছোহি এতিয়া জ্বলাবই হ'ল আৰু কি নোমোআমাও বল থাকক আৰু অ
অবই নালাগে বেয়াহে পাব আৰু
বেয়াহে পাব বোলো বা দিদিনা দিনতটো জ্বলাই উলো জ্বলি থাকিলো এতিয়া বোলো ব সেইদিন
অ
খানা পিনা কি খালি আজি?
আজি সেই ভাত খালো। উম আগবেলা ভাত খালো পিছবেলা অ। এ হেৰি ভাতকে খালো নহয় কেতিয়াবা খিঁচি বনাই খাওঁ যে সেইকাৰণে ভাত খালো বুলি কৈছো।
অ অ।
তটো হেৰি আম ম লগত খালো পকা আম আছিলে। হেই কিনা আম যেনিবা। পকা আম আম কাটি পেলাই আৱ তেনেকে খালো। তহতে খালি জানো ভাত। অ ভাল লাগে অ। কিনা কিনা। সেই হেতৰ ঘপা নহয়। কিনাআম। কালি সেই ভন্টিহঁত আহিছিলে ভ ভণ্টিহত। উম হেইটো বেমাৰ হৈ আছে যে সিহঁতৰ বুঢ়াটো। হে অ। তাই আহিছিলে মানে। হেতী এনেই আহিছিলে, এনেই মানে কিন্তু। তাইও গা বেয়া মাকনিবলে আহিছিলে মা গ'ল। উম তাপা সেই আম চাৰিটামান আছিল। আছিলে সেইকেইটা সেই গাই গাইদি।
এতিয়া তহত মা গ'ল নেকি তালে?
অহ। উম গল। উম গৈছে ভালে আছে জক।
অহ মানুহজন তোৰ ভাগ?
আছে আছে মালিকটো আছে ৰাস্তাত গৈছে এতিয়া। আমি সোমাই আহিছো সি ওলাই গৈছে পদূলিলে।
অ অ কৰিবা তহঁতি সোমাই, এতিয়া মই ওলাও। হু
চিধাই আৱ ঘৰতো হাই পেলাই আৱ দানাই দিলাচোন। কি ভাল না হোৱা? ভাল ক'পা হব?
নহ চকুতো পাৱাৰটো মো অকমান কম। অ তাকে ভাল কৰাই নাই ভাল।
অ ভাল কৰা নাই সেইটো কৈছো।
উম। অ ভাল হোৱা নাই বুলি সুধিছো। দেখাম নহয় মায়ে সেইদিনাখন গৈছিলো নহয় ছোৱালী দেখুৱাবলৈ যাওঁতে গৈছিলে দেখা বুলি। ইমান হোপা পইচা লাগে।
ধেৰ লাগে তোমাকো পইচা। পইচা অলপমান গোটা ল'ব ল যোৱা গতিকে। উম অলপমান গোটেই লৈ পেলাই।
অ।
এতিয়ালে গোটা পইচা গোটাবলে হাঁচিবলে শিকিছো। তাৰপিছতে আকৌ পইচাই নাই এইফালে।
অ পইচা সাঁচিবলৈ যেতিয়াবা শিকিলি। ত পইচা এতিয়া মুখে নেদেখা হলো।
অ মূখে নেদেখা হৈ থাকিলে।
অ তহৰ প্ৰচেচিং আহিলে নি অহ নাপাতো। আমাৰ তিয়হ এজোপাও হেৰিকেলেকে লাগি আছিলে এ কেনোবা না লগা কিন্তু আকৌ ফুলিছে ন।
তিঁয়হ যে অকমানি কোমলিয়া হৈ থাকোতে বৰ ভাল লাগে খাই।
খায়।
উম। বৰ ভাল লাগে।
ভাজি ডাঙৰ হৈছিলে অকণ ভাজি খাম বুলি ভাবিলো ভাবিলো খোৱাই নহ'ল।
উম ভাজি খাইও ভাল লাগে বাউ। আমি আগতে ৰুম ৰুমত মেচত থাকো তেনেকেহে ভাজি
উম উম।
ভাল লাগে ভাজি খাইও আলু লগত ভাজিলেও।
অ অ।
সৰুবাইদেউ হতে দালটো দি দিয়ে। সৰু সৰুকে কাটি পেলাই।
অ অ তাকে আমলখিজোপা কোনোবা উঠাই দিলে নহয় আমাৰ টেঙা আমলখি জোপা যে আছিলে পিছফালে তেনেকে ধৰি পেলাই উঠাই এইফালে ৰুই দিলে কিন্তু এতিয়ালৈকে মৰা নাই জীৰিব চাগে আৰু জি থাকিব চাগে।
নমৰে চাগে হেৰি এতিয়া ডাৱৰীয়া হৈছে যে সেইদিন
অ অ এ পিছফালে ৰুইছে পোনে পোনে
তাৰপা সেই আকৌ এনে আমলখিজোপা আগফালে আছেনে।
পোৱা আমলখিজোপা আছে অ। অ সেই কি আমলখিজোপা আছে অ অ আমলখিজোপা পিছফালৰ টেঙা আমলখি সিজোপা উঠালে আকৌ ইজোপা আমলখি আছে আগফালে।
আহ পাকৰ আধা চা বুলি এটা হৈছে বুলি কৈছে নহয়। ৰাধা চুৰা গুটি নাই লৈ হেৰি লৈ আনি বিচ
তাৰ পাছতে আকৌ মেও নে মেও নে মেও মে ফুল নে কি সেইজোপা এতিয়া ফুলি আছে ধুনীয়াকে। সেইজোপা অলপ ওখ হল নমি ফুলজোপা ধুনীয়াকে গোলপীয়া ফুলি আছে পুৰা এতিয়া।
অ বৰ ধুনীয়া লাগে আহ জহৱাব ফুল
লে যোৱাৰ ৰাস্তাটো চাগে পুৰা সেইটো মেফুল টো ডিভাইডাৰ বিলাকত হে মাজত একদম ধুনীয়াকে জেগাত ফুলি আছে আৰু উম উম তমো কলম দিদি থাকে আকৌ উঠাই
অ নহয় আৰু বহু ওখও হয় এজোপাগছ যে
অ ওখ বা সিহঁতি কলম দি দি থাকে তাত।
অ বহুত ওখ হোৱা মই এইফালে দেখিছো বহুত ওখ হোৱা একদম ডাঙৰ গছৰ নিচিনা হৈ যায়। কিন্তু সৰু বা সৰু হৈ থকাৰ পৰা ফুলে আকৌ সেইকাৰণে ভাল
সেইটো কাৰণে ভাল অ
সৰু হৈ থকা পাই ফুলি ফুলি একদম ডাঙৰও হৈ যায়গে গছজোপা সেইটো ডাঙৰ হৈ। বোলেহে নুফুল ফুলা নহয় আৰু
উম তাকে সেইকাৰণে ভাল আৰু
অ সেইকাৰণে ভাল ফুলিবা হ'ব দে ৰাখিছো কাম এটা আছে অ